হেল্ল'।
হেল্ল', শুনিছ?
উম, অ' শুনিছোঁ।
এতিয়া ডাঙৰকে আহিছে নে?
এতিয়া ডাঙৰকে নাই অহা বাৰু।
অহ'।
বাছে, ট্ৰেইনখন আহিছিল মানে ভৰ্তি ভৰ্তি হৈ আহিছে। ইফালৰ পৰা আকৌ ৰেড কিখন চলি আছে।
অ' এইটো চাইডে হোৱা নাই, বহুত দেৰি হ'ব এফালে পোৱালে আজি।
দেৰি হয়ে ন, এখন আহিছে
অ উঠি লবি।
অ উঠি লম ঘৰতেই চব মানুহে। ভৰ্তি হৈ আহিছে আজি
উম।
নৰখেও চাগে নৰ খিলে।
ভৰ্তি হলে নৰখে চাগে।
নৰখে অ চিৱ খাই খো খ-
খাই বৈ। যেনেকে সক-
হয় ৰখাই। অ আৰু মানে এইখন ভঙাগড় ব্ৰীজৰ তল দি গলে আৰু লেট কৰে। সিহঁতো কব নোৱাৰি মানে আৰু এইফালে আকৌ ননিছো- মানে ওপৰ দিয়ে যায়।
উম।
হেৰী নকৰে।
অ।
আৰু এখন আহিছে বাৰু, এখন চাগে খালী আছে।
মানুহ ৰখি আছে সেইখনৰ কাৰণে?
অ বেছি নাযায় ঘৰ এইখনত কাৰণ হেৰি ন। চব আকৌ ভয় কৰি পৰা আগলে যায় ন সেইটো কাৰণে।
বঙাইগাঁৱৰ পৰা কি ঘূৰি দিয়ে এইখন বাছ?
বঙাইগাঁও পাৰ এ এই কি বুলি ক'ম এই যে গলি এটা আছে যে- মণিপুৰী বচটি, অহ। এইফালেদি মানে-
উম উম, গম পালো গম পালো তোৰ একেবাৰে অফিচৰ অপজিততে যে ৰাস্তাটো যে।
অ অফিচৰ ৰাস্তাটো আছে যে সেই তোতে। আগৰ ছিটতে বহি লৈছোঁ। নাদা আছ মই এই আগ দাওদা হেৰি আছে- পাৰ হ'বলগীয়া জেগা আছে, দিভাইডাৰ এটা আছে অ। সেই আগত পাৰ হক, নাট বাগানৰ ওচৰ পটো স-
অ গম পাইছো, উম উম।
সেইখিনিৰ পৰা নহ'লে সেইফালে বহুত ঘূৰিব লাগে মানে। যাব নোৱাৰি, বহুত আগত যাব লাগে।
উম গম পাইছো।
বাৰু
মানুহ আছে নাই?
আছে আছে। ভালেখিনিয়ে আছে মই একদম আগৰ চিতত বহি লৈছো।
অ অ ভালে।
এইখনৰ এ চি নাই নেকি ন?
হা? নাই নাই।
এইখন এ চি বাছ নে? অ এচি নাথাকে অ, হাৱা মাৰি থাকে নহয় ইমান গৰম নুঠে চাগে? অঁ। উম উম্ তাকে।
মায়ে কেতিয়া ফোন কৰে?
মায়ে বাৰটা চাৰে বাৰটা মানত কৰে।
অ অ।
ভাত বনাই আজৰি হৈ পেলাই।
অঁ।
তেতিয়া কৰে, মইতো ভাত বনাই আজৰিয়ে হ'লো আজি। আচ্ছা গা ধুঙগে আও চাগে মই। তাৰপাছত গা চা ধুই আজৰি হৈ থাকিম।
সন্ধিয়া কে জিম যাবি?
সন্ধিয়াকে যাম অঁ।
অ অ।
আৰু এইটো নহলেই এতিয়া, এই সন্ধিয়া যোৱাত ভাল নেকি চাগে? সন্ধিয়া মানুহ কম থাকে দিনত বহুত মানুহ থাকে।
মৰ্ণিং বেছি থাকে মানে, মৰ্ণিং বেছি থাকে।
মৰ্ণং বেছি থাকে অ, মাইকী মানুহবিলাক সেই পোৱালী ছোৱালী লৈ পেলাই আহে একেবাৰে।
অ তেতিয়া হলে সন্ধিয়া যোৱাই ভাল ইমান জোৰ হেৰি নথাকে ন।
সন্ধিয়া যোৱাই ভাল কিন্তু যে ৰাতিপুৱা মই দিনতে ভাত চাত বনাই থব লাগিব। ব নহলে আহি পেলাই বহুত দেৰি হয়।
অ সেইটোৱে, ভাতটো এনেও বনাওৱে ন দিনত। এনেও বনা হয়েই ন।
সেইটোৱে কৈছো।
অঁ।
মানে একেলগতে একেলগে বনাই দিব লাগিব। আহি পেলাই আহি পেলাই ইমান দেৰি হয়হি!
উম সদায় দেৰি হৈছে এই কেইদিন।
উম।
মাজতে জল্দি খাইছিলো এতিয়া আকৌ জল্দি নোহোৱা হৈ থাকিলে।
এতিয়া আকৌ দেৰি হৈ থাকিলে। আজি বাৰু নাই আজি একে এতিয়া এইখিনিটো ৰাতিলেকে হৈয়ে যাব।
অ।
ৰাতিও এনেকে খাই দিম আ।
অ।
বেলেগ বনাবলে নাই আও।
তাকে টো।
উম উম।
সেইটোৱে কৰিব লাগিব।
উম। তহঁত তো এইবাৰ মেছেজ দিলে কবি মোক।
অ অ হব কম বাৰু।
কিবা এটাতো কব কিবা এটা কয় মেছেজ চেছেজ দিলে।
অ সেইটোৱে।
কেতিয়া আহিব, আও হয়তো যদি বহাইও দিয়ে তেতিয়াও কবি।
অ মোৰ আইডিটো ভালে বাৰু।
বঢ়াই দিলেতো বা আৰামছে কৰিব পাৰিম।
কিন্তু মানুহ ইমান কত পাবি?
মানুহ নাই যিকেইটা আছে সেইকেটাৰ লগতে পতা নাই দেখোন পুৰাকে।
অ সেইটো আৰু, এটাৰ লগতো হলেই -
গীতাশ্ৰী লগত হ'ল, গীতাশ্ৰীয়ে মোক আৰু এবাৰ - মান চাগে কৰিব পাৰিব নেকি নে নোৱাৰে নাজানো দেই। অ গীতাশ্ৰী লগৰটো পাতিলিয়ে তই কালি।
অ পাতিছিলো দুবাৰ পাতিছিলো
অ সেইটোৱে পূজামণিলে বাৰু আছে দুটামান দীক্ষিতালেও আছে। লোণালে টো কৰাই নাই এবাৰো।
উম, দিনত হলে পূজাক সুধি লবি, তাই সন্ধিয়া ফ্ৰি থাকে ন।
অ অ গম পাইছো।
পুজাক সুধি লবি তেতিয়া অ তেতিয়া কৰিব পাৰিব।
উম উম।
উম।
গৈ আছে নেকি বাছ?
হয় মিচ্ হেৰি পালো চেমিজ টো পাৰ হলো।
উম।
মিছ চেমিজ টো পাৰ হলো বোলো, পোষ্ট অফিচ পালোঁহি - অ এনেক তাতে নেকি? ধলা পালে ইমান টাইম নালাগে ্ যাম নাথাকিলে আৰু।
অ।
দুৰ্গা মন্দিৰ নে কি মন্দিৰ আছিলে সেইখিনি পাইছোঁহি।
অ অ।
ইস্পিংতোলা মন্দিৰ বুলি সাৰ্বজনীন মন্দিৰ নে কি কয় বুলি আছ ন।
গম পাইছো
সেইখিনি, কিয় নো পষ্ট অফিচ বুলি কৈছিলো।
হম।
সেইখিনি পোষ্ট অফিছ বুলি কয় চাগে জেগা খিনি।
প'ষ্ট অফিচ।
পোষ্ট অফিচ বুলিয়ে কয় মানুহে।
অ হয় চাগে, অ গম পালো গম পালো।
অ
উম
ৰাতি মই ওলাইয়ো যাব পাৰোঁ।
কলৈ
এ খাবলে যাম বুলি কৈ আছিলে কিবা জানানে ক'ত কিতা মই
আই ঐ দেহি তই খোৱাবি নেকি
নাই নাই নিজে নিজে অ যাবি কেনেচা ৰাতিপুৱা নাযায় ইমান খাব নোৱাৰো ৰাতি
অ তাকেতো
নাই যদি বেলেগ কবাত যাম আও
বেলে ষ্টৰিতে যাবি বেলে ষ্টৰিতে কম খানাৰ দাম দেখোন খাবলো ভাল।
সেয়া বাৰু কৈ চাম।
উম খাবলো ভাল জেগাটোতো ভালেই ন উম আৰু ওচৰতে জল্দিও হ'ব।
উম
উ
তোমাৰ এটোত কি কয় কালিয়ে যোৱা কথা আছিলে কালিয়ে যোৱা আছিলে সেইকাৰণে নেযাওঁ বুলি কলোঁ।
অ অ
আজি যাম বুলি কৈছিলে এটোৱেটো
উম উম
হা
কাৰ তোৰ
অ
নকৌ কি কৰিবি খাবলে গৈ পেলাই নো
চাই লওঁ অ পিছলে ঠিক হবও পাৰে ন হ'বও পাৰে মানে
অ অ
খাই আছিলো ডিঙিটোও
উম উম আকৌ জ্বৰ চৰ হ'ব হলেহে হৈছে আও
চবৰে হেই হৈ আছে মোৰ এইকেদিন জ্বৰ হৈছে মোৰ
জ্বৰ হৈছে অ দুপত ঘৰত চবৰে হৈ আছে।
অ চবৰে
জ্বৰ হৈ আছে অ মাকৰো হৈ আছে খুড়ীয়েক হঁতৰ চবৰে হৈ আছে কুচুমাই
ফালো হৈ আছে
উম
লুনা হতৰ ঘৰতো হৈ আছে চবৰে।
লুনাৰো হৈছে নেকি?
লুনাৰ নাই হোৱা
অঁ'
মাজে মাজে বেয়া লাগে আও কিন্তু সিহতৰ ঘৰ চুবুৰী-
উম'
অফিচতো প্ৰায়েৰে হৈ আছিল।
কাৰ?
অফিচতো বোলো প্ৰায় মানুহয় হৈ আছে কচো
সেইবিলাকৰ ওচৰে পাঁজৰে হেই কৰি নাথাকিবি আঁতৰে আঁতৰে থাকিবি নহলে হবই আৰু।
অঁ মুন্দাৰ- অঁ ঘপা সি নাহিলেই কালি।
উম'
প্ৰিন্সি ভাগৰ চৰ্দি হৈ আছে।
উম'
আৰু বেলেকৰ হোৱা নাই বাৰু বাকিকেইটা। হুম। পাইছোংগে আও।
আছেহি।
এ বেছি পাইছি।
ট্ৰেফিক পইন্টো পাৰ হলিয়ে নেকি।
অঁ পাৰ হৈছে নিজৰ ওচৰত আৰু। সেখন বিজৰ সেই ব্ৰিজখন মানে কোনোবা- কেইখনমান ব্ৰিজৰ তলদিগি যায় কোনোবা এখন মান ওপৰেদি যায়।
অঁ বেছিভাগ বীজৰ তলেদিয়ে যায় তলে দি গলে মানুহ পায় নহয়।
অঁ মানে জল্দি গলে বহুত- জাম লাগে বহুতে ৰখি দিয়ে। ওপৰেদি গ'লে পতককে পাইগে। দচ টকা-
অঁ'
উলিয়াই কিলো-
অকল হেৰিতে পোন্ধৰ টকা লয় টমটমত।
অঁ সেই চলে নাই ওচৰলে বিশ টকা কৰিবগে।
তাকেতো বহাই বহায় কৰি থাকিব।
আৰু কেতিয়াবা দশ টকাও লৈ লৈ পাই পূৰবে মো পা দশ টকা লৈছে অকল। কোনবাই কোনোবাই দশ টকাও-
দচ টকা দিবিচোন তেতিয়া পা গম তেতিয়া চাগে দচ টকাই লৈ লয় নেকি নে কিবা।
নহয় চবে নলয়, এতিয়া মোৰ কেতিয়াবা দচ টকা বিশ টকা থাক- কে ন দচটকা নাথাকে সদায়।
ওম'
তেতিয়া মোক পোন্ধৰ টকা মানে পাঁচ টকা এটা দিয়াৰ ঘূৰাই কিন্তু পৰহি মই কিমান টকা দিছিলো- পঞ্চাশ টকা দিছিল নেকি এশ টকা দিছিলো জানে সি মোক- অঁ আশী টকা ঘূৰাই দিছে অ নহয় আশী টকা বোলে হেৰি টকা ঘূৰাই দি- অঁ বৈটকা ঘোঁৰাই দিছে। কিছুমানে অঁ খুছোৰা নাথাকিলে সেই কৰে-
উমম'
হুমহ, এবাৰতে টানি লৈছে একেবাৰে মানে কি হ'ল, সি দছ টকাতো দি আছে মোক, ভাবিলো মোক দছ টকাত দি আছে পাঁচ টকাটো সোমাই থৈছে আঙুলি মূৰত মানে মোক সি পাঁচ টকাটো দি আছে, টানি পাঁচ টকাও টানি আছো সি টানি ধৰি আছে মানে।
অ অ অ অ।
তোৰ কি হ'ল আকৌ ইয়াৰ তোনটু দেখাই দে ন পাঁচ টকাটো আছে বুলি তোৰ হাতত।
উম।
তাঙি আছে দছ টকাটো, মই তামো দাঙি আছো ক িলে হ ন এখন দ কা দিল আজ গাই ম যে হোৱা নাই আৰু মোৰ।
কি?
এখন দছ টকা খাত দিলে সেইখন আৰু দিছো খুুলি মেলি চ আকৌ পইচাবিলাক বহুতবাৰ এবাৰ ঘূৰাই দিলে কেনেবা নিদিয়া হলো সেইখন। সেখনে মোৰ হেৰিতে দিবৰ
হুম অ গধূলি সময়মানত দি দিবি কেতিয়াবা।
গধূলিতে দিছিলো, এদিন। তাৰপা হ'লেও ফুলি চাব গুৰত ফুলি মেলি চাইগেৱে।
অ বহুত বেয়া মানে।
বহুত বেয়াও, কেতিয়াবালে মাজে - মাজে দুফাল কি থোৱা আছে।
ইচৰাম! তুকনো সিখন কোনে দিলে?
হা! সেইখনো মোক কম দমৰ বন গই দিছ তেতিয়ালৈকে মই কথা নাছিলে ভিতৰত পাছত হেৰিত কটাই মানে মুকুটাই দিয়া পিছত যে আৰু ফাটি গল মানে। বেছি পাতল হৈ গ'ল কাগজখন সেইটো কাৰণে। মই কলটো কাত খাই গল বুলি ভাবিছিলো, কিবা নাবিলো অ পাৰ হলো।
কাট - কাট খাব আৰু এতিয়া।
অ, ভালে দে। এনে মই অফিচো পাব হৈছোঁ, অ কেনে পুৱালৈকে।
কৈ দিবি মই লোনানে মাহিন তাৰ পিছত
অ অ, হ'ব লোনালে কৈ দিম অ। তেতিয়া তাইক ফোনটো, নালাগে মানে তাইও আহি পোৱা নাই। তাই কিবা কাম আছিলে দেৰি হল, ৰেপিড' কৰি আছে ৰেপিড' লগা নাই বোলে।